নমস্কাৰ।
অ নমস্কাৰ, ভালে আছে?
হয় হয় ভালে আছো, আপোনাৰ খবৰ ভালনে?
হয় আছো আৰু দিয়ক।
কি কৰি আছে?
এ কাৰেণ্টটো নাই বান তাতে মানে বহি আছিলো। আপুনি কি কৰি আছে?
এ গৰম বুজিছে, এইফালে লাইন চাইনো নাই? ৰাস্তাফালে ওলাই আহিছো, এই ৰাস্তাত মানে হয় হয়, ৰাস্তাত মানে বতাহ দি আছে বুজিছে?
অ হয় নিকি?
হয়।
আমাৰ সেই চোতালতে বহি আছো।
অ অ।
অলপ বতাহটো মাৰিছে আৰু।
হয়-হয়, পিছে কি কৰি আছে।
এ, চোতালতে বহি আছো।
অ', আপ
ভাত খালেনে নাই, নাই-নাই আমাৰ ফালেও কাৰেণ্ট নাই, কি ক'ব দুঘণ্টামানেই হ'লহি কাৰেণ্টেই নাই। ইমান কাৰেণ্টটোয়ে জ্বলাই।
আজি নাহেই নেকি ৰাতি বুজিছে?
অ হয় নিকি?
হয়, এইফালে বোলে কিবা মেইনটেনেঞ্চ চলি আছে।
এই তেনেহ'লে ডাঙৰ কথাই হ'ব ৰাতিটো শুম কেনেকে?
এই গৰমত বুজিছে শুবও নোৱাৰিম।
হয় দিয়ক।
মানে আপোনাৰ চাৰে সাতটা মান বাজাতে আ আপোনাৰ একদম ৰ'দ ওলাই আহে।
হয়।
একে বেলিতো আপোনাৰ একে টোপনি, টোপনি-টোপনি থকা বিচনাখনতে ৰ'দটো যেনেকে পৰিব।
হয় হয়- হয় ৰাতিপুৱা পাঁচটামান বজাতে ওলাই, পাঁচটা বজাতে ৰ'দ ওলাই।
অ', সেইটোতো তেওঁ ইমান কাৰা নহয়, কিন্তু চাৰে সাতটাতে এই যি এইটো কাৰা ৰ'দ ওলাই, এনেকুৱা লাগিব আপোনাৰ বাৰটা বজাৰ ৰ'দ নেকি এইটো।
বাৰটা বজাত ৰ'দ নেকি তেনেকুৱা নিচিনা লাগে, হয় দিয়ক। কি ক'ব মানে, কাৰেণ্টটো নাহিলে আজি শুবই নোৱাৰিম ৰাতিটো।
হয়- হয়। হেৰি, আপোনালোকৰ ইনভাৰ্টাৰ এটা লৈ লওঁক বুইছে।
এই ইনভাৰ্টাৰ ল'ব লাগেনে আকৌ পইচা গোটেই আছোঁ বাৰু, ভাবিছ ছো ল'ম বুলি, আজিকালি আকৌ ইনভাৰ্টাৰ সলনি দিয়চোন চবেই চ'লাৰহে লগোৱা দেখি আছোঁ।
অ', চ'লাৰটো আপোনাৰ এইটো আপুনি কাম এটা কৰিব পাৰে কিন্তু বুইছে।
কি বাৰু?
আমাক মানে এইটো অফাৰ কৰিছিলে আমি মানে নকৰিলো কাৰণ আমাৰ ঘৰ বনাই আছে যে।
হয়।
সেইকাৰণে আমি মানে এইটো নকৰিলো। মোৰ দেউতাই মানে এই পাঞ্জাৱ বেংক এই মেমজিৰ লগত চিনাকি বুইছে।
অ', হয় নিকি।
হয়, মেনেজাৰ মানে চিনাকি বুইছে।
অ'।
তাৰপিছত মানে মানুহজনে কৈছে যে দাদা আপুনি চোলাটো লৈ লওঁক আমাৰ বেংকৰ ফালৰ পৰা মানে এটা লোন এটা ল'লে।
হয়।
সেই লোনৰ আধা পইচাটো আপোনাৰ চ'লাৰ খনত যায়গৈ।
অ, হয় নেকি।
হয়-হয় এইটো মানে আপোনাৰ পাঞ্জাৱ বেংকৰ থ্ৰুৰে আপোনাক ঘৰত একদম আপোনাৰ লগাই দিবহি।
অ'।
টো মানে আপোনাৰ চাবচিডি আছে, হয় এই লোনটো মানে আপোনাৰ চাবচি হয়, পঞ্চাছ হাজাৰ টকামান চাবচিটিয়ে আছে।
অ'।
তাৰপিছত আমি নগলো নলগালো আৰু আমাৰ যিহেতু ঘৰ বনাই আছে
অ হয় নেকি আপোনালোকৰ কি ঘৰ বনাই আছে চট ঢালাই দিবনে নে আছাম টাইপ
নাই চট চট ঢেলাই দিম
অ' বৰ্তমান এতিয়া কাম কিমান আগবাঢ়িলে? আপোনালোকৰ ঘৰতো কাম কিমান আগবাঢ়িলে?
আমাৰ ঘৰটো।
হয়।
কি কৈছে আপুনি?
আপোনালোকৰ ঘৰটো কাম-কাম কিমানখিনি আগবাঢ়িলে।
অ', আমাৰ ঘৰটোৰ কাম আপোনাৰ লাহে- লাহে আগবাঢ়ি আছে বাৰু। এই মানে মিস্ত্ৰীটো মানে বুইছে। মিস্তিটো মানে বহুত কাম মানে আপোনাৰ তিনদিন আমাৰ ঘৰত কৰে
হয়
আৰু তিনদিন মানে আপোনাৰ বেলেগৰ ঘৰত কৰে।
অ মিস্ত্ৰী মানুহ কামেই তেনেকুৱা চব তাতে ৰখাই ৰখাই থৈ দিব। অত কেইটামান দিন কৰিব তত কেইটামান দিন কৰিব
হয় হয় সে তিনিদিন আমাৰ তাত কৰিব তিনদিন বেলেগৰ তাত কৰিব
হয়
সেইকাৰণে মানে কাম এতিয়া আপোনাৰ লাহে লাহে হৈ আছে বাৰু।
হয় হয়
আমি বাৰু সেই আপোনাৰ লোনটো যে আমি আমাৰ ঘৰৰ মানে চ'লাৰটো লগাবলৈ এনেও জেগাও নাছিলে
হয় ঘৰটো বনোৱাৰ পাছতহে লগাব পাৰিব একেবাৰে
সেইকাৰণে আমি নললো বাৰু আপুনি এনে সেইটো ল'ব পাৰে কিন্তু দেই
কি কৈছে?
আপুনি নহলে সেইটো ল'ব পাৰে কিন্তু চলাৰটো।
অঁ বাৰু ভাবি চাওচোন বাৰু কিবা হয়। চবেইটো লগাই থকা দেখিছো বৰ্তমানতো চবতে চলাৰে লগাই আছে।
হয় আপুনি মানে চ'লাৰটো লগালে এটাই ভাল হ'ব আপুনি চলাৰটোৰ যোগেদি-
হয়
মানে আপুনি চব চলাব পাৰিব একদম। এ চি পৰ্যন্ত চলাব পাৰে বুইছে।
অ হয় নেকি, টিভিও চলাব পাৰিম নে টিভি ফ্ৰিজ
চব চব চলে মটৰ চটৰ।
অঁ
আপোনাৰ মানে সেইটো মানে আপোনাৰ হয় সেইটো মানে- আপোনাৰ ইলেক্ট্ৰিচিটিটো মানে আপোনাৰ কাৰেণ্টটো যিটো- সেইটো আপুনি এইটো আপোনাৰ ষ্টক কৰি ৰাখে।
অ
বুইছে ষ্টক কৰি ৰাখে তাৰপিছত যদি কেতিয়াবা আপোনাৰ বতৰ বেয়া ধৰক।
হয়
তেতিয়া আপোনাক সেই ষ্টকৰ পৰা আপোনাৰ ঘৰৰ মানে ইলে
এয়া লাইনটো কাৰেণ্টটো ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰ কৰিব পাৰিব।
অ হয় নেকি?
হয় হয়
তেনেকুৱা হ'লে আকৌ ভালে। আজিকালি দেখিছোঁ চবৰে। আৰু ইনভেৰ্টাৰ যি দেখিছো। মানে ফুটিয়ে যায়গৈ। ব্ৰালছ হৈ যোৱাও দেখিছো ইনভেটা। সেইকাৰণে লব মানে বহুত ভয় লাগি থাকে।
হয় হয়
হয়
হেৰি নহয় আপুনি এইফালে ঘ আপোনাৰ খবৰ খাতি ভালে ন মাজতে মাজতে বোলে আপোনাৰ বেমাৰ হৈছিলে।
হয় হয় বেমাৰ হৈছিলে বাৰু এই জ্বৰ চৰ্দি হৈছিলে এতিয়া মেডিচিন। খাইছোঁ ভাল পালোঁ বাৰু আপুনি ভাত খালেনে নাই।
আপুনি এজন আপোনাৰ কি বেমাৰ হৈছে মানে কামিহাড়ৰ নে-
নাই নাই জ্বৰ চৰ্দিহে হৈছিলে
অ জ্বৰ, চৰ্দি।
হয়।
অ। ভাল এজন ডক্তৰ দেখাওক। বুজিছে?
নাই নাই ভাল হ'ল এতিয়া। ভাল হ'ল বাৰু।
অ হয় নেকি? মানে এইটো মানে বেমাৰটো ভাতো এতিয়ালৈকে খোৱাই নাই গৰম যি।
অ হয় নেকি?
হয় হয়।
মইতো ৰাতি ভাত-
মানে আপুনি? হয় হয়। মানে এতিয়া মানে আপোনাৰ বেমাৰটো বহুত বেয়াকৈ বিয়পি আছে বুজিছে?
হয় হয় এইটো বেমাৰ বহুত বেয়াকে বিয়পিছে। ভাইৰাছৰ নিচিনা আহিছে।
হয়। এতিয়াহে মানে আমাৰ মানে যিবিলাক ড ডাক্তৰ সকলে এতিয়াহে গম পাইছে যে সেইটো এটা ভাইৰাছ। বুজিছে?
হয়- হয়।
মানে আপোনাৰ এইটো বেমাৰটোত মানে কি হয় জ্বৰ হ'ব, চৰ্দি হ'ব
হয়।
দছ দিনলৈকে হব তাৰপিছত আপোনাৰ মুখত কিছুমান গুটি হব
হয় -হয়।
জিভাৰ মানে জিভাই- টিভাই এনেকুৱা
হয় মানুহটো কমজুৰি হৈ যায় যেন গাত ভিটামিনো কমি যায় সেইকাৰণেই হয়।
এন্তি বাইটিক খাওঁতে আপোনাৰ কমজুৰি হৈ যায় বাৰু মানুহটো।
হয় -হয়।
সিয়ে মানে অলপমান বাচি চলিব লাগে। আজিকালি বতাহটো বোলো যি বিলে বহুত বেয়া বতাহ বলিছে।
হয় নাই -নাই এই ৰ'দটো দিলে পিলে আকৌ মানে পতক কবলে বৰষুণ দি দিয়ে যে। তাৰ ফলতহে হৈছে বেমাৰ। আমাৰ ইয়াত উচৰ -চুবুৰীয়া মানুহ চবৰে জ্বৰ, চৰ্দি।
হয়- হয়। আমাৰ ইয়াতো।
অ', পিছে আপোনালোকৰ মা- দেউতা খবৰ ভালনে?
মা- দেউতাৰ খবৰ ভাল বাৰু কিন্তু মাজে সময় অলপ দেউতাৰহে অলপমান বেমাৰ হৈ থাকে।
অ',
কি কৈছে?
নাই- নাই একো কোৱা নাই কি বেমাৰ হয় বাৰু, কিবা গেছৰ প্ৰব্লেম, নাভৰ প্ৰব্লেম?
নহয় এই দেউতাই বহুত কথা পাহৰে বুইছে?
অ, আ, কথা পাহৰে?
হয়- হয় কথা পাহৰা এত এটা বেমাৰ হয়।
অ, হয় নেকি? এইটো বাৰু ডক্তৰ চিকিৎসা নাই নেকি?
এইটো চিকিৎসালয় আছে মানে এইটো আপোনাৰ মানে যিটো আমাৰ মেমৰিটো মানে ভাল যে মেমৰিটো আপোনাৰ অলপমান কষ্ট পালে এনেকুৱা হয়।
হয়।
নে দেউতাৰ এনে চিকিৎসালয় কৰি আছোঁ বাৰু এইটো আপোনাৰ এ মানে বেমাৰতো আপোনাৰ কোনো ঔষোধে ভাল কৰিব নোৱাৰে বুইছে?
অ, হয় নেকি?
হয় এই বেমাৰটো আপোনাৰ মেন্টেলি মানে একচেচাইজ কৰিব লাগিব তেতিয়াহে ভাল হয়।।
বেছি মানে চিন্তা কৰিব নোৱাৰিব ধৰক ফূৰ্তিত থাকিব লাগিব।
হয় এইটো বেমাৰটো মানে আপোনাৰ শাৰীৰিক ব্যায়াম কৰিব লাগিব মানসিক ব্যায়াম।
হয়-হয়।
মানসিক ব্যায়াম কৰিলে এইটো বেমাৰটো ভাল হ'ব।
অ',
এইটোৱে আৰু।
অ',
পিছে আপোনালোকৰ ঘৰৰ স্কুলখন ভালে চলি আছেনে?
হয়, অহ স্কুলখন ভালে চলি আছে মানে কি আছে আৰু বৰ্তমানটো এতিয়া বন্ধ।
হয়।
ভালে চলি আছে আগতকে বাৰু এই লৰা- ছোৱালী অলপ কমিছে। এইবছৰ অহা বছৰলৈ বাঢ়িবও পাৰে।
হয় আজিকালি আপোনাৰ গাঁৱে -চাওঁৱে চহৰতে আজিকালি যি ইমান স্কুল খুলিব ধৰিছে মানুহে।
হয়, নক'ব আৰু মানুহৰ ঘৰতো আজিকালি স্কুল খুলি দিছে। ৰাস্তাই, ঘাটে মানুহৰ ঘৰত।
হয় -হয় এখন গাঁৱতটো আপোনাৰ তিনিখনকৈ বিদ্যালয় আছে।
হয়', - হয়',
আৰু চৰকাৰী বিদ্যালয়টো আছেই',
হয়',
হয়', পিছে আপোনাৰ',
উম',
ভাইটিৰ খবৰ ভালনে?